হেল্ল' হেল্ল'
একো শুনা নাই
অ মই এতিয়া শুনিছো মই শুনিছো
মইও শুনিছো
অ ন আজি ভাত
খবৰ খাতি ভালনে ভাট আজি মাছে খবৰ খাতি ভালনে ভাল মাছ মাছ মাছ আজি ডিমো আছে লগত ঊনৈশ আছিলে
হেল্ল'
কালো
অ আৰু আমাৰ এই খেতি পথাৰ চাইডৱা দি থোৱা আছে নহয় অ তিনি বিঘা তাই আৰু
অ
যোৱাৰ ৰুবলে আছে তাৰপিছত আজি ত ৰাতিপুৱাকে ৰুৱনিলৈ গৈ ৰোৱণি লৈ গল লোৱাই লৈ শেষ কৰি পেলাব লাগিব তাৰপা ইমানেই হ'ল নি আঁঠুৰ লেকে সোমাইছে আঁঠুৰ লেকে সোমাইছে মানে একদম
আমাৰ আকৌ মাটি ৰুই আমাৰ খেতি কেতিয়াবাতে উঠিলে
অ ৰ'দটো ইমানেই এতিয়া গৰম মানে সাংঘাতিক গৰম
ই চাই কবই ইমান ৰ'দ দিছে ৰাম ৰাম মানুহ থাকিব নোৱাৰা গৈছে ফেনৰ তলতো থাক
কেইবেলা অৱস্থা আম ইমান গৰম দিছে
ফেনৰ তলত থাকিলেও ঠাণ্ডা নময় ইমান ৰ'দ
উম আৰু অ কিতাপ এখন আছিলে নহয় হেৰি অ হেৰিয়ক মইটো বুলি কোৱা কপিলি পৰিয়া সাধু তাৰ কাহিনীটো আছিলে তোমাৰ মানে জংকী আৰু পানৈ নিচিনা কাহিনীটো অলপ তেনেধৰণৰ আছিলে
অ অ তেনেকুৱাই আছিলে শুণ সোণ পাহি কি আৰু ৰূপাই আছিলে সেই তাত এ তাৰপিছত ভাঙৰি ভকত আছিলে তাৰপিছতে আকৌ অ ভাঙৰি ভকতই বানপানী হতেনে কলেৰা হৈ পেল নি এইলোক কি বুলি কয় হাগনি হৈছিলে ভাং খাবলৈ নেপাই পেল নি বানপানীৰ সময়ত ব হাঁহনি লগা আকৌ দেই সেইখন নৱ গ নৱকান্ত
উম চহৰৰ মানুহ বিলাকে খেতি বি হয় নাজানো নহয় মই
অ অ নেজানি পাই কেনেকে খেতি কৰে সিহঁতি সোধে আৰু দেই ধা এলোকৰ মাটি ৰুতে এওঁলোকৰ দেখিলে সোধে ইয়াক কেনেকে কি কৰিছে প্ৰথমতে হাল বাব লাগে তাৰ পিছতে কঠীয়া
ম
নহয় ম ভাল হোৱা নাই হেল্ল হেল্ল'
কৈ থাকক কৈ থাকক।
মাততো ভালদৰে স্পষ্ট হোৱা নাই। হেল্ল'
কৈ থাকক
অ তাৰপিছতে ধান যিলোকৰ গাজ মৰা যিলোকৰ কি বুলি কয় গজালি ওলাই এইবিলাক পানীত হেৰি কৰি লয় কি বুলি কয় পানীত তিতাই লয় তিতাই লৈ পেল নি সেয়া ধান গজালি ওলোৱা পিছত সেয়া ধান হাল বোৱা মাটিত ধুনীয়াকে ময়ে খতি গৰুৱে বা ট্ৰেক্টৰে বোকা দিয়া মাটিত খিচছে তাৰপিছত ততে বিশ একৈশ বাৰ ভিতৰতে কঠিয়া হয় সেয়া যত সয়া কঠীয়া তেল তুলি পেল নি তাৰ পিছতে আকৌ মাটি বু বুকা দিয়ে আলি কেন কি আলি দিয়ে বোকা দি পেল নি ৰোৱনীৰ সৈতে ৰুৱে তাৰপিছতে ৰোৱনী ৰোৱাৰ পিছতে আৰু অ পুহ মাহ মানতে আৰু কাটিবলে হয় কাতে তাৰ পিছতে আকৌ এওঁ লোকৰ দাঙনী এ খতি কাটে কাটি পেল তাৰপিছত ঘৰলে এওঁলোকৰ মৰণা মাৰে গৰুৱে বা ট্ৰেক্টৰে তাৰপিছতেলোকৰ ধান হয় তাৰপিছত সেয়া মিলন এই ধান কি চালোক ধান হ গলে চাউল সেই কয়ে সে হেল্ল'
উম শুনি আছো শুনি আছো।
হে তেনেকেই ধানৰ পৰা চাউল হয় আমাৰ মাটি ৰুই আমাৰ খেতি উঠিলে কেতিয়াবাতে আমি তেওঁলোকক কি বুলি কয়
এ গোটি কিবা খোৱা।
মই কবলৈ দিলো কুকুৰে ভুকিলে। হেল্ল'?
শুনি আছো-শুনি আছো।
আপোনাৰ হল কিবা বক্তব্য দাঙি ধৰক
উম কাইলে আমাৰ লগৰকেইটাৰ পিকনিক আছে
অ ময়ো যাম
তাকে যাম যাম বুলি ভাবি আছো কি হয় জানো
বাৰু ক'ত খাবনো এনে পিকনিকটো
চেঁচা ফেঁচা গাহৰি আনিম বুলি কৈছে।
অ', পিকনিকটো ইংৰাজী শব্দ আমাৰ অসমীয়াত আকৌ বনভোজ হে।
অ', বনভোজ খাম আৰু লগৰ কেইটাই মিলি ভাবি আছিলো কিন্তু এতিয়া কাইলে আকৌ মাটিত তিনি দৰা সেইটোকাৰণে
অ', তেনে মাটিক খাবলে পাই থাকিব আও।